হব।
ভাল ভাল তোমাৰ ভালনে?
ভাল, ভাল, একদম ধুনীয়া।
অ', ক'ত আছা তুমি এতিয়া?
এ, এতিয়া ঘৰত সেই স্কুলৰ পৰা আহি পেলাই।
অ', তুমি স্কুল কণ্টিনিউ কৰি আছা ন?
তাকে তাকে সেই স্কুলৰ কি কোবা উপায় নাই নহয়।
হয়। মই এই মই গৈ আছোঁ বাৰু ওচৰ স্কুল এখনতে ইণ্টাৰ্ণৰ্শ্বিপটো কৰি আছোঁ।
অ'।
এই ল'ৰা ছোৱালীবোৰ বৰ বদমাছ কণ্ট্ৰল কৰিব নোৱাৰি।
একদম সঁচা কথা কৈছ মোৰ মানে স্কুলৰ পা অহাৰ পিছত মানে একদম ঘৰলৈ যেতিয়া আহিবা নহয় একদম উম, মগজটো মানে একদম বেয়া হৈ পেলাই আহে।
কি কৰিবা মই বাৰু এই নতুনকে গৈ- গৈছোঁ ন, সেহঁতৰ কাৰণে মই নতুন নহয় জানো সৌকাৰণে যেনিবা অকণমান মোৰ প্ৰতি দয় ভয় এটা দেখুৱাইছে।
অ'।
কিন্তু পুৰণা যোন কেইগৰাকী শিক্ষয়িত্ৰী আছে, মহিলাকেইগৰাকীলৈ একেবাৰে ভয় নাই ল'ৰা ছোৱালীকিটাৰ এই আৰু সিহঁতে মৰম কৰে যে, মহিলা কেইগৰাকীয়ে।
সেইটোৱে, এতিয়া মোৰো মই আজি ওঠৰ দিন হ'ল ওঠৰ দিনত মানে সিহঁতে প্ৰথমতে ঠিকে আছিলে এসপ্তাহ মানে সিহঁতে ধৰা পতকে মোক কিবা এটা সুধিবলৈও ভয়ক কৰে, মানে সেইটো নিবিচাৰো যে সুধিবলে ভয় কৰে কিন্তু পতককে যি টি কথা কৈ নিদিয়ে, স্কুলৰ বাহিৰৰ কিন্তু আজি কালি মানে বেছি কিছুমান বাহিৰ কথা ক'বলৈ লৈছে।
হয়, হয়, হয় এতিয়া মই আকৌ নতুন কাৰণে যেনিবা মোক সিমানটোলেকে ফ্ৰী হোৱা নাই সেহঁতকিটা। কিন্তু মই দেখিছোঁ নহয়, বাইদেউকিগৰাকীক যি অৱস্থা কৰে অ' গায়ে পায়ে উঠেগৈ হেই সৰু, সৰু ল'ৰা ছোৱালী কি কৰিবা!
সেইটোৱে, আজিকালি কি হৈছে গম পাইছা নাই, এইটো ল'ৰা ছোৱালীবোৰ মানে আজিকালি যিটো মূল্যবোধৰ মানে সিহঁতৰ জ্ঞানটো নাই, মানৱীয় প্ৰমূল্যবোধৰ মানে জ্ঞানটো একদম নাই।
এ, ক'ৰপানো হ'ব সৰু, সৰু এল পি স্কুলৰ ল'ৰা ছোৱালীকিটা। প্ৰথমত মানে কি আৰু এতিয়া সিহঁতক সেই তেনেকে মৰমতে শিকাব লাগিব।
নহ-নহয় হ'লেও এতিয়া এল পি স্কুলৰ লৰা ছোৱালকিটা অ', সিহঁতক মৰম কৰি শিকোৱা সময়ৰ অংগবাদীতিতে!
হুম।
ইহঁতে এতিয়া প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণী পঞ্চম শ্ৰেণী ইহতে যেতিয়া পৰীক্ষা দিবলগীয়া হৈছে যেতিয়া সিহঁতৰ কাৰণে ইমান টকা পইচা খৰচ কৰা হয়, গতিকে সিহত এতিয়া সিমান সৰু হৈ থকা নাইতো।
অ', সেইটো কথা হয়, নহয় তুমি কোৱাটো হয়, কিন্তু মানে কি আমাৰ স্কুলৰ ল'ৰা ছোৱালীকিটা বৰ মানে ঠিক বদমাছ বুলি নহয় মানে সেহঁতক মানে মানে গায়ে পায়ে লাগি থাকে মানে শিকাওঁতে মেলোতে, শিকাওঁতে মেলোতে মই দেখি থাকোঁ নহয়। মানে, এই প্ৰথম সৰু পাই মানে তেনেকে তোমাৰ এই মাষ্টৰনি কিগৰাকীয়ে মৰম কৰি, কৰি হেৰি কৰিবলে লাগিলে পঢ়ুৱাই
তোমালোকৰ এতিয়া সমস্যাটো সেইটো, কিন্তু আমাৰ মানে আমাৰ এতিয়া মই যিখন স্কুলত কৰি আছোঁ তাত মানে এই অন্য জনগোষ্ঠীৰ ল'ৰা ছোৱালী মানে বেছিকে আছে। এতিয়া মানে সিহঁত মানে ক'বলৈ গ'লে একদম শিষ্টাচাৰ নথকা কিছুমান ছাত্ৰ ছাত্ৰী মানে। মাষ্টৰক বা শিক্ষ অ', বদমাছ শিক্ষকক মানে কেনেকে কি কথা ক'ব লাগে সেইবোৰ কথা মানে সিহঁতে নাজানে।
অ', এ, অ', এছাৰি আগত বিদ্যাটো নাইকিয়া হ'ল আজিকালি।
সেইটোৱে, আজিকালি কি হৈছে সেয়া তুমি কোৱা কথাটোৱে আচাৰি আকৌ বিদ্যা মানে আৰু আজি যদি কেনেবাকে ল'ৰাটোক যদি এচাৰ দি পেলাই পঠিওৱা হয় সিহঁতে যেতিয়া গৈ পেলাই মাক বাপেকক ক'বগে যে আজি মোক ছাৰে মাৰিলে পাচদিনা দেখি বা মাকজনী আহিব, আহিবই লগতে আৰু দুজনী মান লৈ আহিব, আহি পেলাই ক'বহি যে এ, আমি স্কুলত ল'ৰা ছোৱালী পঢ়ুৱাবলৈ পঠিয়াইছোঁ, মাৰপিত কৰিবলৈ নহয়, নহয়। তাৰপা ক'ব যে আমি এনেক হ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক লৈ যাম।
অ', দেখিয়ে থাকোঁ নহয় এতিয়া ফেচবুকতে হওঁক নিউজতে হওঁক কেনেকে মানে শিক্ষকসকলেও আগৰ দৰে মানে শাসন কৰিব নোৱাৰা হ'ল। আৰু অভিভাৱকসকলে কথাটো বুজিব লাগে যে আজিকালি শাসন কৰিলেহে ল'ৰা ছোৱালী ভাল হ'ব কিন্তু। বৰ্তমান তোমাৰ পৰিস্থিতি যোনটো হৈ পৰিছে তুমি এই চিন্তাই হৈছে আৰু ল'ৰা ছোৱালীবোৰ কোন দিশে গতি কৰিব মূল্যবোধৰ শিক্ষাটো সিহঁতক মানে ভালদৰে দিব লাগিব। তেতিয়াহে সিহঁতবোৰ ভাল হৈ উঠিব।
সেইটোৱে এতিয়া আমাৰ এতিয়া প্ৰথম কথাটো কে জি প্ৰথম প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ প্ৰথম ভেটিটো হৈছে নিজৰ ঘৰখন নিজৰ পৰিয়ালটো আৰু মাক বাপেক। যদিহে ছাত্ৰ বা ছাত্ৰীটোক মানে শিশুটোক যেতিয়া বি বিদ্যালয়লৈ পঠোৱাৰ আগতেই যদিহে এটা ধুনীয়া এটা পৰিৱেশত নাৰাখ বা ভাল, ভাল কাম ভাল, ভাল কথা নিশিকায় তেতিয়া মানে ছাত্ৰ ছাত্ৰী এজনে গৈ পেলাই কেনেদৰে বিদ্যালয় বা ডাঙৰ হোৱাৰ পিছতোতো কিন্তু তেনেকে থাকি যাব, তেওঁলোকৰ মানে সেই গদটো কিন্তু থাকিয়েই যাব।
থাকি যাব, থাকি যাব।
এতিয়া আজি আমাৰ লগৰে কিমান লৰা ছোৱালী আছে এনেকুৱা, যিবোৰ লৰা ছোৱালীয়ে যদিহে কাষেদি যদি পাৰ হৈ যাওঁ খুন্দা খাই গলেও মানে সিহঁতে এ যে বেয়া নাপাব কিবা এটা বুলি কবলৈও সিহঁতৰ সময়ে নাই নে সিহঁত মনত তো ভাৱ নাহে নাজানো মুঠত তে মনে মনে থাকিব। মোবাইলটো হাতত লৈ থাকিব আৰু। সিহঁতে যি কাম কৰি আছে সে টোহে কৰি থাকিব, বেলেগৰ কোনোবা ক'ৰবাত কিবা হৈছেই নে নাই হোৱা সেইবোৰ সিহঁতৰ চাবলৈ সমই নাই।
এই মানে কি আগৰ দৰে তোমাৰ অভিভাৱকবোৰ শাসন নকৰা হ'ল, এতিয়া চোৱা আগতে আমাৰ সৰুতে ৰাতিপুৱা এবাৰ প্ৰাৰ্থনা কৰা গধূলি। গধূলি সময়ত প্ৰাৰ্থনা কৰা তাৰপিছত আকৌ কিতাপ লোৱা। মোবাইল, মোবাইল আদিতো চিষ্টেমেই নাছিলে, টিভি মোবাইলত ব্যৱস্থা নাছিলে একো, আবেলি বেলা অকনমান খেলিবলৈ গৈছিলো সেইটো বেলেগ কথা। এতিয়া আকৌ তোমাৰ পৰিস্থিতিটো সম্পূৰ্ণ সলনি হৈ গল দেখিলা নে নাই। আজিকালি ল'ৰা ছোৱালীয়ে প্ৰাৰ্থনা নকৰে আক' নামঘৰ নামঘৰলৈকে নাযায়। নামঘৰতে বহি দিব নাযায়, কিবা এটা অনুষ্ঠান সভা হ'লে। গাঁৱৰ বৰসবাহটোতে নযায় বা মাক বাপেকেও লৈ নাযায়, ইমান গৰমত যাব নালাগে বুলি কব। অকমানি কেচোৱাটো। তেনেকৈ হ'লে বাৰু সিহঁতে ক'ৰপৰা শিকিব, ক হয় নহয় কোৱা? নীতি শিক্ষাৰ বিষয়ে মানে সিহঁতে জ্ঞান পাব ক'ৰ পৰা?
একদম সঁচা কথা, এতিয়া আমাৰ এতিয়া আমাৰ গাঁৱতে এনেকুৱা কিছুমান লৰা আছে, এতিয়া মোৰ লগৰেই একে লগতে পঢ়ি থকা, সিহঁতক এতিয়া মই বেয়াকে কেনেকে ক'ম বা কিবা এটা কথা মই বুজাবলে যোৱা মোৰ কোনো যুক্তি নাই, কাৰণ মই যি শিকিছো জীৱনত সিহঁতে সেই সিমানেই শিকিছে। এতিয়া সৌ সিদিনা আমাৰ ঘৰ নামঘৰ মানে বৰসবাহ আছিলে, মই গ'লো চুৰিয়া চোলা পিন্ধি কেইটামানক ক'লো বোলো বৈ। তাতে উঠা নাম গাব নাম গাম ভাল লাগিব আৰু। আহ, গাঁৱৰ ৰাইজৰ লগতো চিনাকি হব। এতিয়া আমাতকে কত বয়োজেষ্ঠ ব্যক্তিসকল আছে তে তেখেত লোককলৰ লগত মানে কথা বতৰা পাতি মোৰ ভাল লাগে কিন্তু। সিহঁতে কি বুজে নাজানো মোৰ ভাল লাগে। সেইকাৰণে মই সিহঁতক কওঁ যে বৈ। আমি গোটেই কেইটা লগ খাই পেলাই যাওঁ আৰু গাঁৱৰ যেতিয়া গোটেই বহুত মানুহ যেতিয়া আমি যাম। তেতিয়া আমাৰো ভাল লাগে দিয়াচোন যে গাঁৱত আমাৰ ইমান ল'ৰা আছে বুলি বয়োজ্যেষ্ঠ সকলে এ এটা গৌৰৱ অনুভৱ কৰে। এনেও আজিকালি লৰাবোকে বা ছোৱালীবোকে কেৱল মোবাইল মানে কেৱল মোবাইল আৰু তোমাৰ এ যি কিছুমান ছচিয়েল মিডিয়াৰ এপত মানে অ মানে অবাস কিছুমান বস্তু চাই, চাই মানে সময় নষ্ট কৰি থাকে, যৰ পৰা মানে একো লাভেই নহয়।
আগতে এনেকুৱা যেতিয়া ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ নাছিলে। আনকি হোৱাটছআপৰ কথা আমি নাজানিছিলোই, তেনেকুৱা সময়ত আমি কি যাওঁ মইনা পাৰিজাতলৈ যাওঁ। প্ৰতিটো শুক্ৰবাৰ, শুক্ৰবাৰে আমাৰ মইনা পাৰিজাতৰ অনুষ্ঠান থাকে। তাত আমি চবে মিলি খেলো, তাৰপৰা গাঁৱতে আকৌ আমাৰ আগতে পুথিভঁৰাল এটাও আছিলে দেই। এতিয়া পুথিভঁৰালটো মানে মৰি গ'লগে মানে, পঢ়িবলৈ মানুহ নাই পুথিভঁৰালত। আৰু আমিবোৰ যোনটো আমাৰ, চেমনীয়া সকলো এতিয়া ডাঙৰ হৈ আহিলে চব নিজৰ নিজৰ কৰ্মব্যস্ততাত লাগি গ'ল, তাৰপিছতে এতিয়া নামঘৰ এই বৰসভাটোলৈও ল'ৰা ছোৱালী নাযায়, মইনা পাৰজাতটোতো দূৰৰ কথা মইনা পাৰজাততো বাদেই পৰিলে। কেতিয়াবা, কেতিয়াবা, মইনা পাইজাতৰ অনুষ্ঠান দুই এটা পাতে, কিন্তু তোমাৰ আগৰ নিচিনাকে নাই। আনকি শংকৰোৎসৱতে শংকৰোৎসৱত আগতে আমি কি কওঁ বক্তৃতা প্ৰতিযোগিতা, কবিতা আবৃত্তি, চিত্ৰাকৰণ প্ৰতিযোগিতা, এইবোৰ আগতে ল'ৰা ছোৱালীৰ নদন বদন। প্ৰতিটো মানে, প্ৰতিটো প্ৰতিযোগিতাতে ল'ৰা ছোৱালী পঞ্চাশটা ষাঠিটা থাকেই। এতিয়া তোমাৰ সেই আঙুলি মূৰত গণিব পৰা কেইটামান থাকিব। যোনকেইটাই এই এটা লৰাই গোটেই কেইটা বিষয়তে কৰিব, কিন্তু বাকী বেলেগ বেলেগ বিষ কৰিলে ওলাই নহা, বেলেগ লৰা ছোৱালীয়ে ওলাই নাহে, আনি মাক বাপেকে শংকৰোৎসৱটোলৈ ওলাই নাহে হয়, নহয়, কোৱা
হয়, একদম সঁচা কথা তুমি যিটো কথা কলা যে পুথিভঁৰালৰ কথাটো আগতে আমাৰ কি আছিলে, গম পোৱা আমি যেতিয়া স্কুলৰ পৰা আহো আহি পেলাই আমাৰ, সপ্তাহত আমি দুদিনকে পুথিভঁৰাললৈ পুথিভঁৰাললৈ যাওঁ আমাৰ আগতে, নামঘৰ লগতে এটা ঘৰ আছিলে, তাতে মানে বিভিন্ন কিতাপ থাকে আকৌ নামঘৰৰ বুকত কি হয়, গম পাইছে নাই ডাঙৰ ডাঙৰ ধুনীয়া বকুল, বকুল গছ থাকে, আচফল গছ থাকে সেই গছবোৰকত তলতে বহি পেলাই মানে আমিবুকে তোমাৰ সাধু, কিতাপ সেই তেতিয়াতো আমি সাধু সৰু সৰু সাধু কিতাপ পঢ়ো
সাধু পঢ়ো আকৌ, ৰংমন ৰংমন মনত আছিলে ৰংমন পঢ়ো যে
অ', ৰংমন সেয়া তোমাৰ আলোচনী সেয়া, মাহেকীয়া সাপ্তাহিক ভাৱে প্ৰকাশ পায় সেইবোৰ পঢ়ো এ এফালে মানে, আমি ল'ৰা ছোৱালীখিনি এইবোৰ গল্প প্ৰবন্ধ পঢ়োঁ আনফালে, আমাৰ যিসকল ককা বৰদেউতা আছিলে, তেখেতলোকে মানে আধ্যাত্মিক কথা আলোচনা বা ডাঙৰ, ডাঙৰ, কিতাপবোৰ যিবোৰ মানে, আমি সেইখন সময়ত ঢুকি পোৱা নাছিলো সেইবোৰ কথা আলোচনা কৰি থাকে এতিয়া, আমি সেই নামঘৰৰ চৌহদতে ইমান ধুনীয়াকে খেলা ধূলা কৰি থাকো কিতাপ পঢ়ো কিন্তু, আজিকালি তুমি চাবা, স্কুলৰ পৰা বা কলেজৰ পৰা আহি পোৱা মাত্ৰকে, ভাত কেইটামান খালে খাই দিনৰ, দিনটো ঘৰতে পেট পেলাই পেলাই বিচনাতে শুই থাকিব, মানে বাহিৰত
সেইটোৱে, সেইটোৱে আৰু এটা কৈছে কি, আমাৰ বৰ্তমান মানে শিক্ষা ব্যৱস্থাটো তোমাৰ যিহেতু পৰীক্ষামুখী হৈ গৈছে সেইটোয়ে এটা বৰ বেয়া প্ৰভাৱ পেলাইছে নহয়, ল'ৰা ছোৱালী খিনিৰ ওপৰত কাৰণ, তেওঁলোকে এতিয়া বাহিৰা কিতাপ মানে সাধু কিতাপ পঢ়াটো তেওঁলোকৰ কাৰণে সময় নষ্ট বুলি ভাবে আনকি মাক বাপেকেও তেওঁলোকক মানে, সেইটো মানাহে কৰে যে তহঁতে বাহিৰা কিতাপ কেলে পঢ়িছ, কৰ্চৰ কিতাপ পঢ়, কোৰ্চৰ ভিতৰত এইটো আছে নে, আকৌ তোমাৰ এতিয়া আগতে, কি আমি খেলি যোনখন আবেলি সময়ত আমি খেলিবলৈ বুলি ওলাই যাওঁ সেকণ সময়ত কিছুমানক দিয়ে, এতিয়া টিউশচন দিয়ে টিউশচন মাষ্টৰে আহি ঘৰতে টিউশচন কৰে, কিছুমান আকৌ টিউশচনলে বুলি ওলাই যায় সময় নাই মানে, তোমাৰ ল'ৰা ছোৱালীবোৰ, ব্যস্ত কিন্তু মানে এই ব্যস্ত টাটো মানে, তোমাৰ ভালৰ কাৰণে হোৱা নাই এতিয়া পৰীক্ষামুখী হৈ, যোৱাৰ লগে লগে ল'ৰা ছোৱালীবোৰৰ মাজত কি জেদ ভাৱটো বৃদ্ধি হৈ গৈছে একতাটো নাইকিয়া হৈছে, নহয় গম পাইছা নাই এতিয়া আগত আমি ইটোৱে সিটোক সহায় কৰো কাৰণ, আমি লগতে থাকো আমাৰ ইটোৰ প্ৰতি আন্তৰিকতা ভাৱটো আছে এতিয়া তেওঁলোকৰ কি স্কুলত গ'ল মাত বোলকেইটা কৰিলে, আকৌ পৰীক্ষাত মানে, তেওঁলোকৰ এটা প্ৰতিযোগিতামূলক পৰীক্ষা হৈ পৰিছে, দিয়াচোন নম্বৰৰ লগত কথা আহি গ'ল আকৌ স্কুলৰ ৰোল নাম্বাৰ কৰি দিয়াৰ লগে লগে, আগতে কি আছিলে ৰোল নাম্বাৰটো আছিলে তোমাৰ কোন কিমান মেধা এইটো উলিয়াবলে নহয় নহয়, যাতে সবৰে কাৰণে চিষ্টেমত ব্যৱস্থাটো চলি যায়।
হয়, হয়, গোটেই কেইজন আহিছে নে নাই চাবলে
অ', সেইবোৰহে কিন্তু মানে কি এতিয়া মাক বাপেকে মানে এই ৰোল নাম্বৰ ব্যৱস্থাটো তোমাৰ উম, ল'ৰা ছোৱালী মনত ভৰাই দিলে যে এইটো এটা প্ৰতিযোগিতা। তই ভাল নম্বৰ এটা পা, তোৰ ৰোল নম্বাৰটো ওপৰলৈ আন, সেইটোয়ে মানে তোৰ উদ্দেশ্য। কৰি দিলে মানে ছাত্ৰ জীৱনত
সেইটোৱে এতিয়া আটাইতকৈ ডাঙৰ কথাটোতো সেইটোৱেই হৈছে ন'। আজিকালি বৰ্তমানৰ সমাজখনত মানে শিক্ষা ব্যৱস্থাটো কেৱল পৰীক্ষামুখী আৰু কিতাপৰ সেই সংকীৰ্ণ অৱস্থাতে সামৰি পেলাইছে। এতিয়া আমাৰ এতিয়া মাকবোৰে চাবা, আমাৰ কাষৰ ঘৰত যিজন ল'ৰা আছে সেইজনৰ লগত মানে সেইখন ঘৰৰ ল'ৰাটোৱে মানে আহ আনটো ঘৰৰ ল'ৰাটোৰ লগত তুলনা কৰে, যে আমুকৰ পুতেক বা আমুকৰ ল'ৰাটোৱে ইমান আগবাঢ়ি গৈছে তই কিয় পৰা নাই, কিন্তু লোকৰ লগত তুলনা কৰাতকৈ যদি নিজৰ ল'ৰাটোৱে যিখিনি পাৰিছে সেইখিনি যদি আমি বিকাশত যদি গুৰুত্ব দিওঁ, তেতিয়া মই ভাবো বহুত ভাল হ'ব। এতিয়া, বহুতো ডাঙৰ, ডাঙৰ ডক্তৰ হৈছে, বহুত ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ হৈছে মানে কিন্তু আমি যেতিয়াই আমাৰ ল'ৰা এটা বা ছোৱালী এজনী জন্ম হ'ব, তেতিয়াই আমি মানে কথাটো কৈ দিওঁ। এনেকে কৈ দিওঁ যে মোৰ ল'ৰা পঢ়ি শুনি ডাক্টৰ ডাক্টৰ বা ইঞ্জিনিয়াৰ হ'ব, কিন্তু সেই ল'ৰাটোৱে কি বিচাৰে সেই কথা প্ৰাধান্য নিদি দিয়া হ'লো, আচল কথাটো সেইটো আমি কেৱল নিজৰ মানে আকাংক্ষা পূৰাবৰ বাবে, এতিয়া মই ভাবিছিলো যেনিবা মই ডক্টৰ হ'ম বা মই ইঞ্জিনিয়াৰ হ'ম। কিন্তু মই জীৱনত ডক্তৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ, কিন্তু মই মোৰ ল'ৰাটোৱে হ'ব বুলি বা মোৰ ছোৱালীজনীয়ে ডক্টৰ, ইঞ্জিনিয়াৰ হৈ পেলাই মোৰ সপোন পূৰাব পাৰিব বুলিতো মই ভাবিলে নহ'ব। প্ৰতিযোগিতাটো তেনেকে কৰিলে নহ'ব, তেতিয়াতো ছাত্ৰৰ বা ছাত্ৰীসকলৰ মগজুৰ বিকাশ তেনেকে নহয়, নহয়।
অ', এই অভিভাৱকৰ মানে মনৰ কথাটোতে ছাত্ৰ ছাত্ৰী চলিবলগীয়া হৈছে, সেইটোয়ে তোমাৰ এটা মানে বেয়ালৈ লৈ গৈছে নহয়, এতিয়া ছাত্ৰ ছাত্ৰী খিনি মানে মোৰ ওপৰত এটা বোজাৰ সৃষ্টি হৈছে গম পাইছ নাই, সৌকাৰণে এতিয়া আজিকালি নিউজবোৰ দেখিছ নহয়, কিমান বেয়া বেয়া ঘটনা ঘটিবলৈ লাগিছে। বিশেষকে তোমাৰ এতিয়া এই ইউনিভাৰ্চিটি লেভেলত এই বস্তুটো প্ৰৱণতাটো বৃদ্ধি পাইছে আগতকে।
একদম বৃদ্ধি পাইছে, আজি আজিকালি মানে সেই কোমলীয়া, কোমলীয়া বয়সৰ ছাত্ৰ ছাত্ৰীসকলক যি যিটো বয়সত আমি ঘৰুৱা শিক্ষা দিব লাগে, মূল্যবোধৰ শিক্ষা দিব লাগে, সাধু, গল্প শুনাব লাগে। সেইকন সময়ত মানে কি হ'ল, টান টান কিছুমান চাবজেক্ট, টান নহয় কিন্তু তথাপিতো সেই বয়সৰ বাবে টান টান কিছুমান ছাবজেক্ট, গণিত, বিজ্ঞান, ইংলিছ আজিকালি তেনেকুৱা ধৰণৰ কিছুমান মানে বিষয় জাপি দিয়া হয়, মানে জাপি দিয়া মানে জোৰ জবৰদস্ত জাপি দিয়া হয়, যিটো ল'ৰাই সাধু কথা পঢ়িবৰ সময়ত যদি এ উচ্চস্তৰীয় সেই অং বিদ্যা বা বিজ্ঞান যদি শিকিব লগা হয় তুমি ভাবিছোৱা তাৰ মগজুৱে জানো সেইখিন ঢুক পাব, বা সেইখিন